শুনিব পাৰি আছে নে মোৰ কথা? কি কলা
অ' শুনিছানে?
অ অ শুনি আছো শুনি আছো কি কৰি আছা পিছে তুমি
মই এতিয়া মানে দুপৰীয়াৰ আহাৰ মানে প্ৰস্তুত কৰি আছো আৰু তুমি
কি কৈছা?
মানে দুপৰীয়াৰ আহাৰ মানে আহাৰৰ কাৰণে
যোগাৰ কৰি আছে ন অ তৈয়াৰ কৰি আছে অ ঠিকে আছে দিয়া
তুমি কি কৰিছা?
মই তোমাৰ আছো ৰব গা ধুই আহিলো এতিয়াহে মই মানে তোমাৰ ৰা ৰাতিপুৱাৰ মানে, আহাৰ মই এতিয়াহে গ্ৰহণ কৰো ৰবা।
অ'হ।
চাহ দিছে আৰু বিস্কিট
কি কলা
চাহ আৰু বিস্কিট খাব লৈছো আৰু
অ' এতিয়াহে তুমি মানে ৰাতিপুৱাৰ আহাৰ খাইছা।
উম তুমি খালা ৰাতিপুৱাৰ আহাৰ, কি খালা পিছে?
আজি মানে এটা ভাপত দিয়া এটা পিঠা বনালো চাউলৰ গুৰিৰে
উ
বুজি পাইছানে অ পিঠা বনালো মানে ভাপত দিয়া, চাউলৰ গুৰিৰে
অ
খালো আৰু তুমি কি খাই আহিছা বাৰু
মইতো ডাল বুট দিছে আৰু বিস্কিত খাব দিছে ৰবা আৰু অলপ গাখীৰ চাহ দিছে একদম থোক থুইকীয়া
উ
অ একদম আৰু
আজি মই কি বনাইছো, গম পাইছা নে নাই।
কোৱাচোন পিছে শুনো অলপ।
অহ' তুমি দূৰত আছা নেকি, কবাত।
মই দূৰত নাই। কিয়?
অহ' শব্দবোৰ দূৰৰ পৰা আহি আছে মানে আৰু তোমাৰ কথাবোৰ।
অহ' এতিয়া ঠিকে পাই, এতিয়াই ঠিকে শুনা পাই আছা নে।
উম' পাইছো, পাইছো।
উম'। আজি মানে উম'। মাছ আনিলে মাছ মানে ভেদাইলতাৰে বনাই আছো আৰু ভেদাইলতা নৰসিংহৰে বনাইছে।
উম উম উম।
উম তেনেকৈ বনাব ওলাইছে
আটচা। আচ্ছা। আৰু কোৱাচোন। লাষ্ট তই বিশ দশ টাকা আনি দিয়া যদি আনি দি নেদা যদি নাই। নেদো বুলি কয়। কি কৈছা?
মানে আমাৰ অসমীয়া মানে, থলুৱা খাদ্য হয় এইটো জানাই তুমি।
উম উম।
এনেকৈ বনাই আছো আৰু।
আচ্ছা, আচ্ছা। ঠিকে আছে দিয়া।
বাকী আজি, তোমাৰ। কি আৰু কলৈ গ'ল। কবাৰফালে যাবা নে, ঘৰতে থাকিবা।
উম' মোৰ মানে। বা এটাৰ লগৰ ছোৱালী এজনীৰ মানে তোমাৰ । এই জন্মদিন পাতিছে। সেইটো কাৰণে মানে নিমন্ত্ৰণ দিছো, মই তাতেই যাবৰ কাৰণে মানে অলপমান। তৈয়াৰ কৰি আছো আৰু। উম'। হয়, হয়, হয়।
কোৱাচোন আৰু কিবা?
ভালে লাগিব ৰ'বা, আজি ভালে লাগি আছে ৰ'বা। মনটো উম,। উম' খুব আনন্দ কৰিম আৰু।
অ কৰিবা কৰিবা। ক'ত ও আই, ক'ত আহিবা গুৱাহাটীতে নেকি উম,। হয় হয়। মই বাৰু ইয়াতে আছো। উম' লগ কৰিবা নহ'লে মোক।
তুমি ক'ত থাকা, গুৱাহাটীৰ পিছে।
মই এইফালে, মালিগাঁওৰ ফালে আছো।
অহ' তুমি মালিগাঁওৰ ফালে থাকা ন।
হয়, হয়।
আজি বাৰু সোমাব নহব দিয়া মই তোমাৰ বেলতলা ফালে যাম ৰবা।
অহ' আজি মানে ইমান গৰম দিছে ন।
বিশ টকাৰ ৰল দশ টকাৰ পাবা। অহ,। তাকেত এ ৰবা অলপমান মানে খোৱা খাদ্যয়ৰ অলপমান তৈয়াৰ কৰি আছো ৰবা।
অহ' কৰা, কৰা।
গৰু আনিব দিছোঁ।
কি বনাবা।
মই মানে তোমাৰ এই আজি আৰু জন্মদিন আৰু কি বা বনাই মানে ইয়াৰ পৰা আধাদূৰ সৰুতটো মানে লৈ যাব লাগিব বেছি লৈ যাব লাগিব বুজি পাইছা তাত মানে ইমান সুবিধা নাথাকে ন সেইটো কাৰণে আৰু।
ও ঠিকে আছে বাৰু।
এতিয়া আৰু এনেকে মাজে মাজে আনন্দ কৰি থাকিব লাগে ন তোমাৰ তুমি তোমাৰ লগৰ। তেওঁৰ লগত আনন্দ কৰে নে নকৰে
কৰো ময় মান ফুৰিয়ে থাকো মানে মাজে মাজে গৈ থাকো মানে।
তাক তো জীৱনতটো মানে কি দিন আৰু ন তুমি সেয়াই আৰু ফুৰ্তি বাৰ্তা কৰি থাকিব লাগে হাৰি থ ধেমালি কৰি থাকিব লাগে ন সেইবোৰ সেইটোয়ে আৰু জীৱন আৰু কেইদিনো থাকিম আৰু বাচি কিনে আৰু।
হয় হয় তাকেইতো। এইবৰে জীবন আৰু
যেই কেইদিন থাকো মানে সেইকেইদনে আৰু মানে অলপ। ফূৰ্তি বাৰ্তা কৰি থাকিব লাগে আৰু সকলোৰে লগত মিলি থাকিব লাগে ন কাৰো প্ৰতি দা হিংসা বেয়া ভাৱ ৰাখিব নালাগে
সেইটোৱে আৰু সেইটোৱে।
উম সেইটয়ে বাকী তোমাৰ ল'ৰা স্কুলৰ পৰা আহিলে নেকি পঢ়াশালিৰ পৰা
অ' পঢ়া শালিৰ পৰা অহা নাই ৰ'বা মানে অলপ দেৰি আছে আৰু মই সেইকাৰণে মানে তাৰ আহাৰ খিনি মানে দুপৰ মানে বনাই ল আৰু সি মানে আহি পেলাই আৰু ভোক লাগে নহয়।
অ 'দিয়া দিয়া ভালে কৰিছা বিয়াখনে হল তই খুব ভাল কৰিছা বাকী আৰু কোৱাচোন তুমি মোৰ মাৰ লগত কথা পাতিবা নেকি এবাৰ।
নাই হ'ব দিয়া অ পিছত পাতিম দিয়া কেতিয়াবা।
পিছত পাতিবা নেকি পাৰি যাৰ মোৰ মাৰ তোৰ লগত কথা পাতি খুব ভাল লাগে মানে মাৰ মানে অলপ বহু হৈছে ৰবা দুদিমাহ আগত পৰি ভাঙিছে কেনেকৈ মানে পৰি গৈছে পৰি গৈ মানে কি হৈছে তুমি মা। কৰ পৰা শুনিলে বেছি ভাল পালা হয় নেকি ক'বা নেকি মাজনী মানে সৰু বান্ধৱী আছে উ হম মা মানে কথা পাতিলে কিবা হয় মাৰ নোৱাৰে দিয়া
অ' কেনেকৈ পৰিলে বাৰু
তেনেকৈ কৰিলে মানে তোমাৰ পিছল খাৰি পিছে পিছল খাই পৰি গৈছে আৰু একদম মানে ভৰি ভাঙিছে হাত ভাঙিছে
হয় নেকি কি কোৱা মানে অলপ সাৱধানে চলিব লাগে। আৰু ন এতিয়ানো বয়সো হৈছে
খাব জানে চলিলেও দিয়া আৰু কিবা এটা হ'ব লাগি থাকহঁতৰ হ'ব লগা থাকিলেতো হ'বইে আৰু দিয়া কোনেনো ৰখাব আৰু। উম সেইটো আৰু দিখাই আছিলে আৰু
অ 'তোমালোকৰ যে পূজা তোমালোকৰ যোৱাকালি পূজা আছিলে ন
উম
উম মানে পূজাৰ বিধিসমূহ হল নে ভালে ভালে
উম পূজাৰ বিধি সমূহ খুব উম ভাল ভাল একদম মানে সকলমে। ভালে দৰে হৈছে দিয়া বহুত ভাল লাগিছে নে পূজাখন কৰাৰ পৰা মানে ভালে লাগি আছে দিয়া ন'
হয় হয় ভাল লাগে ন এনেকৈ ঘৰত পূজা পাতল থাকিলে।
উম খোৱা বোৱা কৈছিলো ন সেইদিনা যে সত্যনাৰায়ণ পূজা খাম যোগাসন কিয় কাৰণে কৰে যে মানুহৰ সুখ ঘৰখনৰ সুখ শান্তিৰ বাবে কৰা হয় ন'।
হয়, হয়।
ত' এতিয়া মানে আমি পূজাখন কৰাৰ পিছত মানে ঘৰখন এতিয়া ভালে লাগি আছে দিয়া কিবা এটা লোৱা হৈছে আৰু ভালে ভালে লাগি আছে।
আৰু, কোৱাচোন পিছাই তোমাৰ কথা কোৱা কালি কথা পাতি ভাল লাগিছিলে তোমাৰ লগত ম কালি বহুত খিনি জ্ঞান দিছো দিয়া ন।
মানে, ৰাজনীতিৰ বিষয়েও কথা প দিলো মানে সমাজৰ বিষয়ে, কিছুমান বাৰ্তাও আগবঢ়ালো ময়ও
উম, হয় হয় হয়।
তুমি মানে তুমি সামাজিক মাধ্যমত মানে কেতিয়াৰ পৰা জড়িত হ'লা।
মই তোমাৰ সামাজিক মাধমৰ পৰা তোমাৰ মই তোমাৰ যেতিয়া মই। দিলো ন' স্কুলৰ। মৃতিক দিয়াৰ পিছতে মই যেতিয়া তোমাৰ। হায়াৰ ছেকেণ্ডাৰী উচ্চতৰ মাধ্্যমিক শিক্ষাত তোমাৰ নাম লগালো।
হয়।
তেতিয়া মানে মোক এটা ফোন কিনি দিছে আৰু দেউতায়ে
হয় হয়।
এই ফোনটো কিনাৰ পৰা আৰু মই এইবোৰত জড়িত হৈয়ে গলো আৰু সামাজিক মাধ্যমত। কিয় যে, মই এইখন দুুনীয়াত সোমালো নহয় মানে একদম মানে নকললি ধুনীয়া হয় এইখন‌
অ সেইটোয়ে মানে সামাজিক মানে মাধমটো মানে কি মানুহৰ মানে আচলতে এহটো মানে ফুৰ বাবে এটা মানে কি আৰু মানে এইটো ধৰি ললেই হ'ল আৰু মান টাইমতটো মানে সময়তটো মানে যায় আৰু ম
অ সেইটো সেনেকেই ল'ব লাগে আৰু। এইটো মানে এতিয়া আজিকালি জীৱনত মানে এটা মানে। হয় হয় হয়।
উ।
এতিয়া আৰু সামাজিক মাধ্্যম নহলে নহয়ে দিয়া আৰু
অ' নহয় নহয় আমিতো ৰাতি-
মানে এইটো বহুত এটা ভাল তুমি যদি ব্ৱহাৰ কৰিব জানা ন বহুত মানে ভাল প্লেটফৰ্ম হয়। মানে তুমি গাৰ দ্বাৰাই মানে বহুত ি ভালে ভালদৰে মানে পইচা ইনকাম কৰিব পাৰা কিন্ত বহাৰটো ধৰি জানা ন তুমি? কেতিয়া মানে?
সুবিধাও আছে দিয়াচোন। দুত যোগাযোগৰ দুটা যোগাযোগ স্থাপন কৰিব পাৰি হয়নে নহয় শিক্ষা আৰু জ্ঞান আহৰণো হয়হ বহুত। সহায় হয় দিয়াচোন ল'ৰা ছোৱালীবোৰত শিক্ষা আহৰণত জ্ঞান আহৰণত সহায় হয়। আৰু ধৰা নতুন খবৰ বা সহজ বোৰ তথ্যবোৰ লাভ কৰিব পাৰি সামাজিক মাধ্যমতে আমি সকলোবোৰ যথ পাওঁ ন
উম চাকৰিৰ খবৰ বা অ প্ৰতিভা প্ৰকাশ কৰাৰ কৰাৰ বাবেহ। মাধম মানেটা শক্তিশালী মাধ্যম হৈ পৰিছে।
পৰীক্ষাৰ ফলাফলটোৱেই পালো আমি ক'তো যাব নালাগে।
অ কি কিমান কিমান লৰা ছোৱালীয়ে মানে ইয়াৰ সহত। নিজৰ মানে সৃষ্টিশীলতাটো প্ৰদৰ্শন কৰি কিমানে মানে সফলতা লাভ কৰিছে ন ইউটিউবত টো আজিকালি কিমান লাভ কৰিছে এইবোৰ কৰি।
সেইটোৱে বাৰু।
উম।
সে আৰু ধৰা ব্যৱসায়িক বাণিজ্যৰ কাৰণেও বহুত সুবিধা ন' আজিকালিতো চব চচিয়েল মিডিয়াত মানে কি, মানে সামাজিক মাধ্যমতেই
উম, সব বিজ্ঞাপনৰ দ্বাৰাই মানে এইবোৰ হৈ যায় ন?
হয়, হয়, আজিকালি মানে সামাজিক মাধ্যমৰ দ্বাৰাই মানুহে ব্যৱসায় আৰম্ভ কৰে কৰিছে, মানে কিছু। মানে বহুত লাভৱানো হৈছে, বহুত লাভৱান হ'ব পাৰি মানে। হয়, হয়, মানে এতিয়া ধৰা, এই পাট মুগাৰ ধৰা কাপোৰ বোৰেই বহতো, আমি এ, কিছুমানে মটো ব্যৱসায়-বাণিজ্যবোৰ কৰে সামাজিক মাধ্যমৰ দ্বাৰাইটো কৰে ন? কাপোৰ, কাপোৰৰ ব্যয়ৱসায় হওঁক বা বেলেগ ব্যয়ৱসায় হওঁক। আৰু সুবিধা হৈছে দিয়াচো। নহ মানে, ক'তো যাবই নালাগে। তুমি মানে, চালা সামাজিক। চালা, চাই তুমি অৰ্ডাৰটো কৰি দিলা।
উম, মানে ছোৱালীখিনিৰ কাৰণে বেছি সুবিধা হৈছে দিয়া ন?
বেছি সুবিধা হৈছে। হয়, হয়। এতিয়া মানে কি পইচা মানে কি আৰু, পইচা ঘটোৱাৰ কাৰণে সহজ উপায় হৈছে, মানে এইটো, মানে। ঘৰতে বহি পঢ়িব পাৰা মানে ন'?
হয়, হয়, হয়, হয়। উম, হয় দিয়া। মোৰ মানে আজি মনটো খুব ভাল লাগি আছে ৰ'বা, জানা?
অ', কোৱা।
মানে, আজি যাব পাম যে, লগৰ বিলাকৰ লগতো আনন্দ কৰিব পাম, ফূৰ্তি কৰিব।
আৰু আনন্দ কৰিব লাগে, হয়, হয়। আৰু কিছুমান অসুবিধাও আছে, দিয়াচোন নহ?
উম, হয় দিয়াচোন চবতে আৰু সুবিধা অসুবিধা থাকে।
থাকে, থাকে। মানে কি আৰু, মানে বহুত, মানে ভুৱা খবৰ বহুত আহে। ন, ভুৱা খবৰ মানে বহুত বিয়পে মানে। এই নক'বা, আৰু মানে বহুত ভুৱা খবৰ। আহে মানে কেতিয়াবা। মানে কি ব্যক্তিগত তথ্যৰ গোপনীয়তাটো মানে বিপৰীত পৰি যাব পাৰে নহ কেতিয়াবা, সেই। সেইকাৰণে সকলোবোৰ মানে, অ, এনে সকলোবোৰ মানে, হয় দিয়া, সামাজিক মাধ্যমত মানে সকলোবোৰ মানে দেখুৱাব নালাগে ন মানুহৰ জীৱনৰ। কিছুমানে যে গোটেই জীৱনটো দেখুৱাই দিয়ে, মানে মই কি কৰিলোঁ, আজি ৰাতিপুৱাৰ পৰা মই কি? কৰোঁ কি, নকৰোঁ কি, আছে নাই, সকলোবোৰ দেখুৱাই দিয়ে নহ? আচলতে, নালাগে অলপ।
চক্ৰ থাকে নহ, দুষ্ট চক্ৰ থাকে। সেইবোৰে তাৰমানে, এইবিলাক চকু কৰি থাকে গম। এনেকুৱা হয় ন, অ' আচ্ছা আচ্ছা এইটো এনেকুৱা, এনেকুৱা যে তেতিয়া আপোনাৰ আৰু অলপ
সহজ হৈ যায়, সহজ হৈ যায় ন, যেতিয়া পিনে তুমি ভিতৰখন গোটেই খুলি দেখায়ে দিয়ে ন।
অ', হয় দিয়া। সেনেকুৱা মানে সকলোবোৰ গোপনীয়তা, মানে মানে, প্ৰচাৰ কৰিব নালাগে মোৰ মতে। মই কৈছোঁ, আৰু মোৰ মতামত।
নালাগে, নালাগে, নালাগে।